হেল্ল' অ' কি কৰিছা?
আছো এনে তুমি?
এ মইও আছো দিয়া। ভালে আছা নহয়?
আছোঁ আছোঁ, তুমি?
অ' ময়ো ময়ো ভালেই আছো দিয়া। তাকে ক'তো ঘূৰিব কৰিব যোৱা নাই ফুৰিবলে?
নাই কেইদিনমান আগত গৈছিলোঁ এতিয়া নাই যোৱা বৰ্তমান এতিয়া ঘৰতে।
হয় হয় হয়। অ মই গৈছিলোঁ দিয়া এই মাজতে তেজপুৰলৈ গৈছিলোঁ। তাতে গৈ পেলাই তোমাৰ অ অগ গ্নিগড় চালো তাৰপা আকৌ অ ভৈৰৱ মন্দিৰ এনেকে অলপ চালো। টাউনখন চালো আৰু।
অ' অ'।
ছা যাবাচোন একদম মানে কি হয় অ ব্ৰহ্মপুত্ৰ পাৰত ন মানে ভাল লাগে মুকলি হাৱা আৰু ধৰা অ মুকলি বতাহ বোৰো আহে আৰু মানে চাৰিও কাষে গোটেই গছ গছনি ন সেউজীয়া পৰিৱেশ মানে ভাল লাগে যাবা।
তাকে, আৰু সেইফালে যাই গৈও ভাল লাগে। তোমাৰ মানে ফুল মানে একদম দুয়ো পাৰে ব্ৰহ্মপুত্ৰ আছে ন আৰু তোমাৰ ভিউটোও বহুত ধুনীয়া হয়।
ধুনীয়া হয় ধুনীয়া হয় হয়। মানে যাব লাগে। তাকে তোমাৰ হেৰি এনে গৰম বন্ধ দিছেনে?
গৰম বন্ধ মানে তোমাৰ হেৰি মই এইবাৰ এইচ এচ দিছো ন ত' সেইকাৰণে মই অ ফাষ্ট জ - ফাষ্ট চেমত এডমিচন লৈছো ত' এতিয়া গৰমৰ বন্ধই চলি থাকা নিচিনা হৈছে।
হয় হয় হয় হয়। তাকে ভালকে পঢ়া আৰু ন তাকে তাৰপিছত আম অ ঘুৰিবলৈ যোৱা কিবা প্লেনিং আছে নেকি মানে তেনেকুৱা এইকেইদিনত?
নাই নাই গৰম বুলি তোমাৰ অ ওচৰতে চাপানলৈ যোৱা প্লেনিং বনি আছে এতিয়া কি হয় আৰু! এনে মাজতে তে শ্বিলং গৈছিলো।
হয় হয়।
তাৰ ভিউ বিলাক বহুত ধুনীয়া মানে আগতেও বহুত গৈছিলো আগতে তিয়া সৰু আছিলো ন তেতিয়া ইমানকে বুজি পোৱা নাছিলো এতিয়া গৈছো এতিয়া তোমাৰ ভিউজ ভিউ বিলাক ধুনীয়া তাৰপিছত মানে তোমাৰ গৰমত ফুৰিব পাৰা এটা বহুত বেষ্ট প্লেচ।
হয় হয় হয়। চোৱাচোন এতিয়া সেইটো চাইডে হয়নে গছ গছনিবোৰ আছে কাৰণে কিমান ঠাণ্ডা এটা পৰিৱেশ।
অ আৰু তোমাৰ চেৰাপুঞ্জি চাইডত পুৰা বৰফ চৰফ পৰি থাকে তুমি সেইফালে ভিউৱে চাবানে মানে তোমাৰ গৰমতটো অনুভৱ নহ
নহয় নহয়, হয় হয়। সেইটোৱে, আজিকালি গৰমৰ এনেও তাপতো বেছি হৈছে ন দিনক দিনে বহুত আজি হয়। হয় হয় হয়্ গছ গছনি কাটি দিয়া হৈছে তাৰ বলত কি হৈছে বৰষুণৰ পৰিমান টো কমি গৈছে হয় নে?
উম, সেইটোৱে
মানে কি হৈছে মানুহ বোৰ মানে তোমাৰ গৰমৰ উত্তাপতো বাঢ়ি অহা লগতে মানুহৰ বেমাৰ আজাৰ বোৰো হৈছে। ছে বহুত ধৰণৰ হয় নে? উম, আৰু আজি কালি হেৰি এটা ওলাইছে নহয় ভাইৰেল ফিভাৰ বুলি বেমাৰ ওলাইছে বুইছা। সাৱধানে থাক কিবা অ আমাৰ এইফালে হৈছে মানে কি হৈছে আমাৰ এইফালে জ্বৰ এই ভাইৰেল জ্বৰটো হৈছে যে মানে মানুহবোৰৰ মানে এইটো তৎক্ষণাতে ভাল নহয় মানে এই এই মানে কেনেকুৱা টাইপৰ জানানে এই আমি যেনেকে ধৰা অ কভিদ নাইনটিনৰ টাইমত যু টো জ্বৰ হৈছিলে ধৰা, হয় হয়। গা বিষ হয়, তাৰপিছত কাহ হয় সেই তেনেকুৱা ধৰণৰ মানে জ্বৰ টো আহিছে সেইকাৰণে অলপ সাৱধানকে থাকিবা মানে ন এ ভাইৰাছ যেতিয়া। হয়। সেইয়াই আৰু অলপ সুষম আহাৰ বিলাক খাই থাকিব লাগে আৰু। হয় হয়, হয় হয় হয় বহুত বহুত তেনেকুৱা বহুত হেৰি হৈছে প্ৰেচাৰ চেচাৰ বিলাক মানুহৰ
উম সেইটয়ে, আৰু আজিকালি ডাঙৰ মানুহতকে সৰু ল'ৰা ছোৱালীৰ বেমাৰ বেছি।
বেছি হৈছে বেছি হৈছে সৰু ল'ৰা ছোৱালীৰ, অ আমাৰ ইয়াতে মাজতে হয় হয় মানে এই মাজ তে তোমাৰ অ আমাৰ এইখিনিতে, মানে ছোৱালী এজনী কঁপি কঁপি জ্বৰ উঠিলে তাৰপিছত লৈ গল, লৈ গৈ যোৱাৰ পিছতে মানে তাত তোমাৰ অ ব দুই তিনি দিন মান হস্পিতেলত এডমিট হল, তাৰপিছ ত ভাল নহয় ভাল নহয় তাৰপি ছত লৈ আহিলে বহুত সময় থাকিলে, তাৰপিছত আৰু এ মানে এইটো কি হয় তৎক্ষণতে ভাল ন ভাবিছো চাগে জ্বৰ হৈছে আৰু ভাল হ'ব এনেকে থাকোতে থাকোতে তাৰপিছত আৰু মানে দিনে দিনে বেছি হৈ হৈ আহিহে আছে। তাৰপৰা মানে এইটো মানে কি জানেনে এইটো জ্বৰটো মানে তোমাৰ মেডিচিন খালে মানে কাম নিদিয়ে, তৎ ক্ষনাতে মানে হেৰি এফেক্ট নকৰে মানে মেডিচনে।
অঁ আৰু আজিকালি খোৱাবোৱাৰ প্ৰতিও লৰা ছোৱালীয়ে হওক বা ডাঙৰেই হওক চবেই অলপ মানে চাই চিতি খোৱবোৱা কৰিব লাগ গে বেছি সাৰ দিয়া বস্তু খাব নালাগে আৰু গৰমটো পোৰা খোৱাৰ ওৰত হাইজিন মেণ্টেইন কৰি ৰাখিব লগে।
হয় হয় হয়, এতিয়া চোৱাচোন এতিয়া কিমান গৰম হেৰি ন? এ তিয়া আমি এইটো ফ্ৰেচ বস্তু নাপাওৱেই দিয়াচোন, ব জাৰত চব সাৰ দিয়া বস্তৱে হয় নে নহয়। এতিয়া ফ্ৰেছ বস্তু ক'বলৈ গ'লে আমি ঘৰত যোনটো গোবৰ সাৰ দি পেলাই অকমান জেগাতে কৰো হয় নে? সেইটোহে বস্তু টো মানে একদম মানে, নহয় নহয় হয়।
হ'লেও মানে যিমান পাৰি সেয়া প্ৰিফাৰ কৰিব লাগে।
হয় হয় হয়।
কাৰণ তোমাৰ গৰমত মানে যিমানে খাৰ বস্তু খাবা সিমানে নিজৰ কাৰণে
নিজৰ কাৰণ প্ৰব্লেম হয়, হয় এতিয়া ধৰণৰ বহুত ধৰণৰ এতিয়া তোমাৰ বেমাৰে দেখা দিয়া হয় নে? খাৰ খোৱা মানে আমিতো আমি গ'ম নাপাও কিন্তু ভিত- তৰত যে কিমান চলি আছে, হয় হয় হয়। আমি গম নাপাও পানীৰ পৰাও আজিকালি দিনত বহুত বেমাৰ হয়। পানীৰ পৰাও মানে পানীৰ উম পানীও মানে বহুত ক্ষতি কৰিছে মানুহবোৰক। এতিয়া ধৰাচোন এতিয়া মানে- কি হয় কেঞ্চাৰ বেমাৰটো এতিয়া ধৰা চোন হয় নে কিমান মাৰাত- মক বেমাৰ, সেই বেমাৰটো কি হয় সেইবিলাক সাৰ সাৰুৱা বস্তুৰ পৰাই হয়। চাবা চোন আজিকালি তুমি বে- ঙেনা আনা বা কিবা তেনেকুৱা শাকজাতীয় বস্তু আনা তুমি এনেকে অলপ পানীত তিয়াই থবাচোন বা এনে- কে অলপ গৰম পানী দি পেলাই তিয়াই থবাচোন চাবাচোন কালাৰটো কিবা ক'লা ৰঙৰ হৈ যায় নহ'লে তাৰ পুৰা নীলা কালাৰ ডাঠ নীলাটো হৈ যাব হয়নে?
সেইকাৰণে হয়।
হয়, এতিয়া মানে তোমাৰ চাবাচোন অ মানে সিহঁত তেওঁলোকৰ আও যোন আ কাৰ কাৰণ সিহঁতে বেছিবহে আহিছে হয় নে নহয়? অধিক মূল্যৰ বাবেতো তোমাৰ অ তোমাৰ সৰহকে সাৰ দিয়া বস্তুয়ে বেছিব। তেওঁলোকৰ মানে দেখিবলৈ ডাঙৰ লগা বস্তু চকুত লাগিব লাগিব সেই ৰাতিটোৰ ভিতৰত তে মানে কি হয় তোমাৰ বেঙেনা টো যদি অকমান সৰু হৈ থাকে মানে ৰাতিটো ভিতৰতে মেডিচিন দি পেলাই মানে ফুফুলা হৈ যাই হয়, ফুফুলা হয় যাই আৰু ডা- ডাঙৰ হৈ যায়, মানে বস্তু এ মানে তেওঁলোকৰ মানে ব্যৱসায় ন ব্যৱসায় স কাৰণে আনে যেতিয়া মানুহৰ মানে ক্ষতি হলেও মানে ধৰা হয় উপায় নাই ক্ষতি হলেও মানে টো চিন্তা নকৰে আৰু হয় ন সেইকাৰণে মানে মানুহখিনি হয়
এতিয়া সাৰ প্ৰয়োগ কৰা আৰু এটা ৰিজন হৈছে মানুহ যিমানে বৃদ্ধি পাইছে বস্তু বোৰ কমিছে ছে ন ত' এতিয়া সমানে বিতৰণ কৰিবলৈ হলে সাৰ প্ৰয়োগ কৰিব লাগিব। যাৰ কাৰণে বস্তুটো অলপতে বেছি বেছি দেখুৱাব লাগিব।
হয়
সেইটো কাৰণেও এটা ৰিজন।
সেইটোৱে হয় হয় হয় সেইটোৱে সেইয়ে মানে সেইকাৰণে মানুহৰ অলপ সজাগতাও হ'ব। হয়নে নিজে অলপ নিজৰ ঘৰতে হয় হয় ভাল ভাল এতিয়া তোমাৰ ধৰা নিজৰ ঘৰতে অকমান কৰিলা হয় নে নিজৰ চকুৰ আগত থাকিল বস্তু খিনি লাগিলে তোমাৰ হেৰ- হেৰিয়ে হওক মানে ইমান ফলেই নধৰক বা ইমান বস্তুৱয়ে নহওক মানে অকমানেই হওক। সেইখিনিয়ে মানে তোমাৰ কাৰণে বহুত মানে ভাল বস্ত- আৰু সেইখিনি হয় নে ফ্ৰেচ বস্তু তোমাৰ মানে শৰীৰত যাব। হানে সেইকাৰণে অলপ মানে আৰু গৰমত মানে কি হয় ক'ল্ড ড্ৰিং চল্ড ড্ৰিংকবিলাকো অলপ কমকে খাব লাগে। সি গৰমটোত হয় হয়।
সৰু ল'ৰা ছোৱালীৰ কাৰণে ষ্ট্ৰিংটো একেবাৰেই ভাল নহয় সৰু বুলিয়ে নহয় ডাঙৰৰ কাৰণেও কিন্তু- ষ্ট্ৰিংটো একেবাৰে বেছি বেয়া
বেয়া বেয়া কল্ড ড্ৰিংক বস্তুতটো কি হয় মানে আমাৰ দেহতটো গৰম হৈ থাকে ন ভিতৰ আমি তৎক্ষণাতে মানে তোমাৰ পানীতটো মানে ঠাণ্ডা পানীটো হয়। ঠাণ্ডা পানীটো খাই দিলে মানে ভিতৰে এফেক্ট কৰে আমি কিন্তু গম নাপাওঁ হয়নে আমি কিন্তু গ ন কিন্তু সেই ভিতৰে ভিতৰেহে তেনেকে হৈ পেলাই আমাৰ জ্বৰ বিভিন্ন ধৰণ জৰ হ'ব পাৰে কিবা পেটৰ বিষ হ'ব পাৰে তাৰ পিছত হয়। এনেকুৱা ধৰণৰ মানে বহুত ধৰণৰ বেমাৰৰ সমস্যাই দেখা দিয়ে।
আজিকালি বেমাৰ বিলাকৰ ৰিজন বিলাকো প্ৰথমতে গম পোৱা নাযায় একে লাষ্ট পৰ্যয়ত গম পোৱা। ঘপকে ধৰিব নোৱাৰি যে এইটো বেমাৰ এইটো কাৰণে হৈছে আৰু কেন্ঞ্চাৰতো তেনেকুৱা এটাই বেমাৰ ন এক একদম লাজ পৰ্যায়তহে ধৰিব পৰা যায়।
ফোন যে আধা অংশ খাই দিয়া।
উম সেইটোয়ে তেতিয়া মানে মানুহক বচাবলে বহুত খুব দিগদাৰেই হয়।
দিগদাৰ হৈ যায় হয় লাষ্ট ষ্টেজত ধৰা পৰা হৈ যায় সেইকাৰণে আমি কি হয় মাজে মাজেও আমিও মানে সুস্থ অৱস্থাতো হয় হয় অকণ ড্ক্তৰৰ ওচৰত গৈ পেলাই মানে অকমান হলেও হেৰি কৰিব লাগে আৰু দেখুৱাই কৰি থাকিব লাগে বডি টো অলপ চেক আপ কৰিব লাগে তেতিয়াহে মানে ধৰা হয়নে আমি সুস্থ থাকিলেহে ধৰা আমাৰ পৰিয়ালটো সুস্থ থাকিল থিকিব বা আমি অলপ ক'বও পাৰিম হয়নে সজাগতা সমহ কথাবোৰ সেইটোৱে আৰু
এজনৰ বেমাৰ হোৱা মানে গোটেই কেইজনেই চিন্তিত হোৱা গোটেই কেইজনেই প্ৰব্লেমত অ সেইটোৱে গোটেই পৰিয়ালটোতে বেমাৰ ভাল নোহোৱালৈকে গোটেই পৰিয়ালটোয়ে চিন্তাত থাকে যে কি হব কি নহব?
হয় হয় হয়। সেইটো কাৰণে মানে অকমান সজাগ হব লাগে মানুহ মানে হোৱা সময় হৈ গৈছে আৰু হয় ন মানে দিনক দিনে মানুহ যেনেকুৱা বেমাৰ বোৰ বৃদ্ধি পাইছে মানে তোমাৰ যিমান সুবিধা হৈছে সিমানে অসুবিধাও হৈ পৰিছে হয় আৰু তুমি চাবাচোন আজিকালি হয় হয় চৰকাৰৰ যোনটো চৰকাৰী হস্পিতেল সেইখনত যাবাচোন তুমি চাবা তুমি হস্পিলতত অ এক্দম মানে তোমাৰ চব ফালে ইমান মানুহ ইমান মানুহ মানে তোমাৰ চব বেডী বেড চেট বিলাকো ফুল হৈ থাকে আৰু কিবা এটা ঔষধ বেড আনিব যাবা তাতো বহুত ফুল
আৰু চৰকাৰী হস্পিতল বিলাকত চব মেডিচিন পোৱা নাযায় যাৰ কাৰণে কেতিয়াবা মানে মানুহৰ বহুত দিগদাৰ হৈ যায় কাৰণ তুমি লগে লগে এটা মেডিচিন দৰকাৰ হয় সেইটো মেডিচিন টো চৰকাৰীখনত নাথাকে ন মানে চৰকাৰীত নাথাকে বুলি কোৱা নাই কিন্তু এভেইলেবল নাথাকে থাকে কেতিয়াবা
হয় হয় নাথাকে হয়।
সেইকাৰণে মানুহে প্ৰাইভেটটো মানে
হয় হয় ম বেমাৰৰ মানে মাত্ৰ এনেকুৱাকে মানে বৃদ্ধি পাইছে যে মানে আজিকালি তৎক্ষণাত কিবা ধৰ বেদ খালি নাথাকে হয় ন মানে বুকিং থাকে এনি টাই মানে বুকিং থাকে সেইকাৰণে আৰু দিয়া আজাল মন চন বিলাকো ভাল নলগা হৈছে চবৰে ইমান বেমাৰ চেমাৰ হৈ থকা হৈছে হয়নে গৰমত অলপ ভালকে থাকিবা বুজিছা হয় হয় অলপ ফুৰা হয় হয় অল হয় অলপ এনেকে ফুৰি কৰি থাক কিবা মন চনো ভাল লাগিব হয়‌। উ ভাল লাগিল দিয়া তোমাৰ লগত কথা পাতি আকৌ তেনেকে খবৰ খাতি ল'ম।
অ অ তোমাৰ লগতো পাতি ভাল লাগিল
আহ হয় দিয়া হয় দিয়া ঠিকে আছে দিয়া অ অ